অ',
ভাল খবৰ?
ঐ কি খবৰ?
এই ভালে-ভালে-ভালে দিয়া বাকী ঘৰ কেনেকুৱা?
বাকী ঘৰত ভালেই আছো আৰু এই গৰম এনে বহি আছো আৰু ফেনৰ তলতে আম খাই।
বঢ়িয়া-বঢ়িয়া এই ভালে-ভালে-ভালে মা দেউতা হতৰ কেনেকুৱা তোমালোকৰ
মা-দেউতা ঠিকে আছে বাৰু একো নাই এতিয়া।
অ', মই কথা এটা কাৰণে ফোন কৰিছিলো।
উম কোৱাচোন
হেৰিলে যাম বুলি ভাবিছিলোঁ এইবাৰ তুমজাং
তুমি তুমজাং যাবা?
ওলাবা নেকি তুমি এইবাৰ এহ গ'লো হয় অহা-অহা সপ্তাহত
উম পাৰি বাৰু যাবলৈ কোন কোন যাবা?
গৰুৱতে আমাৰ লগৰ খিনি পোন্ধৰটা মান ল'ৰা ৰাই তাৰমানে ৰাইদৰ গ'লোহেতেন।
আচ্ছা।
ওলাবা তুমিও বাইকখন উলিয়াবা তোমাৰ।
অ', মোৰ হেৰিখনল বুলিত খনেকে উলিয়াম আৰু তেনে
এ! বুলেটখন ভাল নহ'ব, ইিমালয়ানখন উলিয়াবা তোমাৰ।
হিমালয়নখননে চাৰ্ভিচিং দিয়া নাই।
দি ল'বা।
চাৰ্ভিচিং দিলে আকৌ পইচাও যাবগৈ, আকৌ তুমজাং যাবলৈ মানে পইচা চ্বৰ্ট হৈ আছে।
অ, সেইটো হয় বাৰু কিবা এটা মিলাবা। বুল খন ভাল নহ'ব নহয় তাত যাবলৈ।
উম, সেইটো হয় বাৰু।
উম, । বাকী ভাত চাত খালা নে নাই অ ট্ৰেকিং কৰিবলৈ যাম বাৰু। তেওঁ যোৱা সময়কণ।
উম, উম। কেই তুমতাং দহটামান ব যাব নে?
দচটা মানে যাব, অ,
উম,
তাকে তোমাকো কৈ চাম বুলি ফোন কৰিলো ওলাবা।
উম, উম, উম।
ভাত চাত খালা নাই, এতিয়া ভাত চাত খালা নাই?
ভাত কি খাবা? এই গৰমত ভাত খাবই মন নাযায় দেখোন।
তাকেইটো।
উম,
ঘৰৰ ফালে গৰম কেনেকুৱা?
উম, উ, নকবাই বহুত গৰম।
আমাৰ এইফালে বানপানী বুজিছানে?
বানপানী হৈছে নেকি?
পুৰা বানপানী কালি ৰাতিপুৱা, তোমাৰ কালি ৰাতি আমাৰ পথাৰৰ ওচৰলৈকে আহি গ'ল আৰু
অ,
আজি সোমাই খেতি তোমাৰ কি কবা আৰু খেতি পানী চব উটুৱাই লৈ গ'ল কঠীয়া।
উম, উম, উম।
তোমালোকৰ সিফালে গৰম ঠিকে ঠিক থাকে তাৰমানে ন।
গৰমখিনি ঠিক ঠাক মানে বহুত লেতেৰা গৰম দিছে।
আমাৰ এইফালে গৰমতটো মানে ইমান অনুভৱ নহয় তোমাৰ বানপানী দ তাৰমানে। বহুত এইবাৰণে আমাৰ মাজুলী
উম, উম, মাজুলী ন, তাকে ভাবিছিলো মাজুলী যাওঁ বুলি খত। তৰলাকত ঘূৰি আহো বুলি আহিছিলো এবাৰ।
আহিবা পাৰিলে সময় মিলিলে বাকী এফালে মই আছোৱেই।
উম, উম, ।
থকাত সত
তাত তাত নদী উ নদী কিনাৰ মানে যোন চ ম সূৰ্য সূৰ্য। এটা ভিউ হয় ন।
বহুত ধুনীয়া লাগে ধুনীয়া, লাগে ধুনীয়া লাগে আবেলি সময়ত তোমাৰ।
কিন্তু কিন্তু এতিয়া তুমি গ'লে আকৌ বানপানী হৈছে বুলি আকৌ নাই দিব নাইবা নাও চা।
হেই এতিয়াঁ, এতিয়াঁ, এতিয়াঁ নাহিবা কেইদিনমান তোমাৰ খৰালি কালত আহিবা। এতিয়া, আহিলে এতিয়া, আহ। এতিয়া আহিলে তোমাৰ আমাৰ নিজৰে থাকিব জেগা নাই, তুমি ক'ত থাকিব আহি পেলাই।
কৰি আছা তেনেহ'লে এতিয়া?
খোৱা বোৱা সেই মই তাৰমানে কি জানে পানী সোমোৱাৰ আগতে মই তাৰমানে এদিন তোমাৰ বিস্কুট চি্ুট চিপ চিপ চানি থৰি দিছিলো জানোৱে আৰু আমাৰ এইফালে হৈয়ে থাকে তেনেকুৱা।
উম।
সেইটো কাৰণে আগতেই সতৰ্ক হৈতো মই আনি থৈ দিছিলো বস্তু বিলাক।
অ' অ' অ। মানে তোমালোকৰ সেফালে ঘৰত মানে থাকি মানে ন বস্তু বিলাক।
থাকেই, থাকেই অ'।
উম, এই তোমালোকৰ আম আম এডাল আছিলে যে লিচু আম আছিলে কি হ'ল সেখিনি?
সেয়া চব তোমাৰ পানীতে তোমাৰ হেৰি হৈ গ'ল। নালাগিলে এইবাৰ উঠি যোৱা নাই বাৰু বৰ্তমান উটো-উটো অৱস্থাত আৰু। এই বেকা হৈ গৈছে গছবিলাক।
অ' অ' ইমানে বেছিকে আহিছে।
এ বহুত পানী আমাৰ ইয়াত।
আচছা যাম বুলি ভাবিছিলো আকৌ।
নহ এ খৰালি কালত আহিবা। বাকী তুমজাং জোৱাতো তোমাৰ হেৰি কিবা এটা যোগাৰ এটা কৰিব লাগিব নহয় খোৱা বোৱা ।
তুমজাং যোৱাতো খোৱা বোৱাতো কৰিবই লাগিব বাৰু খোৱাটো নহলে কেনেকে হব।
তাকেইেতো পইচাটো তোমাৰ আমি মানে এতিয়া ভাবিছো তোমাৰ গৈ পেলাই তাত পইচাটো তাৰমানে উঠাই পেলাই আমি কিবা এটা খাম বুলি ভাবিছিলো বাকী হোমষ্টেটো বাৰু নিজৰ। থাকা মেলাতো খোৱা বোৱা তো এনেই তোমাৰ যাওঁতে ৰাস্তাতে কিবা এটা খালোঁ হয় আমি ।
উম, কি খালা হয়?
কি খালা হয় মানে গাহৰিকে লয় গলো হেতেন গাহৰি।
অ' গাহৰি খালা হয় কিন্তু মই গাহৰি নাখাও যে আকৌ।
তুমি গাহৰি নোখোৱা কি লোৱা ও?
নাই গাহৰিতো মানে এই ফেটি লিভাৰ বহুত তেল থাকে ন। নাখাও মানে উম আক এতিয়া এতিয়া আকও লেতেৰা লেতেৰা থাকেই মানে ভালকে আজিকালি নহয় আৰু গাহৰি মানে লেতেৰা আৰু বুলি ক'ব পাৰি।
তুমি কি মাছ খোৱা নে নাই?
মাছ
আৰু
মাছ খাওঁ বাৰু।
তোমাৰ তোমাৰ লোকচানেই হৈ যাব নহয় গাহৰি নাখালে।
লোকচান নহয় মই পইচা নিদিওঁ তোমালোকে তোমালোকৰ পইচা দি কিনি দিবা মাছটো আৰু।
সুনিছা উম। তোমালোকৰ পইচা দিয়ে কিনিবা আমি এবাৰ যোৱাাতটো বাৰু যাম ধুনীয়াকে মোৰ হিমালয়খন উলিয়াম চাগে তোমাৰ কি উলিয়াবা তোমাৰ গাড়ি কাৰখন উলাবা নেকি?
অ' এক্সপালচ নিবা।
তোমাৰ কাৰখন মুটি গটিটো অলপ বেয়া হৈ আছে পৰি আছে গেৰেজত।
উম, উম গাড়ী খন চলাব পাৰিছা নাই তাত? ইহতেতো এতিয়া চৰকাৰে এটিয়াতো আমাৰ মামাই অভাৰ ব্রিজ অভাৰ ব্রিজও বনাই দিছে। ভালেই সুবিধা হৈছে চাগে এতিয়া ন।
আগৰ নিচা মানে ইমান তেনেকুৱা নাই আৰু তোমাৰ বাহৰ দলং চলং বিলাক এতিয়া সেয়াতে আৰু ঠিক ঠাক চলি আছে আৰু। তোমালোক সেইফালে ক'বাত তোমাৰ হেৰি এখন বনাই আছিলে ফ্ৰাই ফাইখন হ'ল নে নাই
কেহল
ফ্লাইঅভাৰ এখন বনাইছিলে যে
ফলাই অভাৰাইভাৰ বনাই আছো হয়ে হ আৰু এইবছৰটোো লাষ্টতে হৈ যাবগে লাগে
অ তাকেই ধ ল কখা
উম আহিবা এটা কাম কৰিব তুমামা যাব নয় আমাৰ ফ্বত যাব লাগিব
অ এইফালে যাওঁতে তেতিয়া চাই লওঁ
অ এবাৰ চাই পেলাই যাব পাৰিবা আমাৰ ঘৰতো মই বনাব জানো হেৰি মাছৰ আঞ্জা বনাও খাই য পাৰি গাহৰিটো মানে গাহৰিটো মানে নচলে মানে নাই নাই নচছিল আৰু বছি জৰু পচা থাকে নিমিলেগে মানে
আচ্ছা আচ্ছা ভইিছিলো গাহৰি লৈ যাম তোমালোকৰ
এন নালাগেনালাগ কাম মানে আমাৰ ঘৰত আনিবই নিদিয়ে মানে
অ বাকী ৰাতিপুৱা খোৱা বোৱা কৰিলে নে নাই
ৰাতিপুৱা খোৱাাবা নাই নাই কৰা নাই এতিয়ালৈকে তুমি কৰিলা
কলো ব আমে খাইছা নেকি তুমি
অ আমি খাই আছো আৰু গৰমজ নাম খাব লাগে বোলে পকাম
পকা আম খাব লাগে পেট ঠাণ্ডা পৰে আমাৰ ইয়াত আম খাবলৈও গছত গছৰ ওপৰত থাকিলে তলত পানী
ত পাৰলৈ দিগদাৰ যাবলৈ উও দিগদাৰ চেইাগে ন
এই বহুত পানীও কি ক'ম আৰু তোমাক উপায় উপায় নাই কালি কালি ৰাতি কালি ৰাতি টোপনি সধ তোমাৰ পানী সোমাব সোমাব বুলি বাট চাই থাকোতে পানী আহি
অ তোমালোকৰ মাজুল নিজ পাইছিলো কিবা অজগৰ এালো ওলিয়াইছে বলে নব্বৈ কেজি মানৰ
অ অ পানীৰ পানী পানীত ওলাইছিলে পানীত
অ তাৰ পিছত মানুহ কিবা কৰিলে নেকি
নাই নাই সেইটো তোমাৰ ফৰেচাই লৈ গ'ল
কচাল গ ন বহুত দঙৰ আছিলে ন অ
সেনেকুৱা সাপ মই জীৱনত প
আহ তাকে মই নিউজত পাইছিলো মানে নব্বৈ কেছি চনৰ আছিলে
হ তাকে এতিয়া
এ বানপানীত উঠিয়ে আহে আৰু ভালকে চাক থাকিবা আৰু
উটি আহ ইয়াত কি কৰিবা এয়া তোমাৰ কাজিৰঙা কাজিৰঙা পৰা এতিয়া পানী পানী হলে মাজতে হাতী এটাও মৰিলে আমাৰ ইয়াত
হাতীও মৰিলে
হাতীও মৰিলে
উম কেনেকে বা
তোমাৰ লাইটৰ ঘুটা পৰি গ'ল তাত হাতীটো চৰ্ট চাৰক চৰ্ট চাৰকেট হৈ মৰি থাকিলে
সে আৰু বেয়া লাগে আছে কি কৰিবা প্ৰকৃতিৰ বস্তু হোৱা বস্তু হৈয়ে থাকিব ।
হৈ থাকিব হৈ থাকিব ।
তাত তোমাৰ বা মোৰ বেয়া লাগি কি হ'বনো কোৱাচোন?
উম, বাকী তুমি খোৱা বোৱা কৰিলা এতিয়া?
খোৱা বোৱা কৰিলোঁ অ',
চিপছ খালা নে কি খালা?
সেয়া কৈছোঁ তোমাক চিপছ আৰু বিস্কুট আছিলে আনি থৈ দিয়া । এতিয়া দিনত খালে তোমাৰ ৰাতিলে ভাবিব লাগে ।
অ',
যে ৰাতি কি খাওঁ তাকে ভাবি আছোঁ দোকান চোকানত একো নাই সব মানুহে আগতে লৈ গ'ল ।
চাংঘৰ চাংঘৰ বনোৱা আকৌ চাংঘৰত থাকাগে ।
চাংঘৰো তাৰমানে চাংঘৰটোতো পানী তোমাৰ আমাৰ চাংঘৰটো নাই কমেও বাঁহৰ চিষ্টেমত হব ন । এক বাহু মান এক বাহু মান পানী উঠি যায় তোমাৰ । তেতিয়া তোমাৰ এয়া পানী সোমালেহি পানীৰ তোমাৰ এক আঠো হয় হি । কথা বহি মোক মই কৈছিল হিলিলে তোমাক পানী সোমাব সোমাব বুলি এক আঠো হ'ল হি এতিয়া ।
আচ্ছা মানে বাঢ়িও যায়, কমিও যায় ন ।
বাঢ়িও যায় কমিও যায় এই ঘপক কতে বাঢ়ি আহে । এতিয়া তাৰমানে কেনেকুৱা জানা তোমালোকৰ তাত ধৰা এতিয়া বৰষুণ দি আছে নহয় আমাৰ ইফালে বৰষুণ নাই তোমালোকৰ তাত পানীটো যিটো পৰিলে সেই পানীটো চলি চলি আমাৰ এইফালে ঘপকতে বানপানী হৈ যায় তেনেকুৱা ।
অ ', অ', আচ্ছা উম, উম, আৰু এই তুমি তুমজাং যোৱা কথা কৈছিলা নহয় ন ।
অ', অ',
হেৰি তুমি মোক চব ফিক্স কৰি লোৱা কি কি হ'ব মানে চব ঠিক কৰি লোৱা
অ',
তাৰপা গাহৰিটো বাৰু মই নাখাওঁ, গাহৰি তোমালোকে খাবা আৰু মই মাছগে খায় তুমি চব উলোৱা হোৱাৰ পিছত মোক জনাবা ।
দিয়া ঠিক আছে অ',
উম, উম, ঠিক আছে ।
আৰু শুনাচোন এই তুমিতো কিবা পঢ়িও আছিলা ন ।
অ', পঢ়ি আছিলোঁ ।
কি পঢ়ি আছা এতিয়া?
এতিয়া সেই মাষ্টাৰ্চ কৰি আছোঁ এতিয়া অলপ ।
দিয়া দিয়া লাগি থাকা লাগি থাকা বাকী ইণ্টাৰভিউ চিন্তাৰভিউ মাৰা নাই নেকি একো?
ইণ্টাৰভিউ ইণ্টাৰভিউ চিন্টাৰভিউ কৰি আছোঁ চলি আছে চাই লওঁ আৰু কি হয় । হ'ব মই তোমাক জনাম দিয়া মই তোমাক এতিয়া ।
অ', দিয়া ঠিক আছে দিয়া ।